হেল্ল'? অ' শুনিছো।
কি খবৰ ভালে আছা?
এই ভালে আছো, তোমাৰ?
অ' মোৰ ভালেই বাৰু।
অ' এতিয়া কমৰ জেগাত নে কি?
কামৰ জেগাত কামৰ জেগাত। তুমি এতিয়া ক'ত নুমলীগড়ত?
অ' নুমলীগড়, কামৰ জেগাতে আছো।
অ' এতিয়া কি কাম কৰি আছা?
এই কাম আৰু পাইপ লাইন চাই আছোঁ।
কি কাম কৰি আছা তুমি? এইটো অ এন জি চি আডাৰত আছে ন?
অ'।
অ', এইটো অ এণ জি চি আণ্ডাৰত আছে।
তুমি অ'।
তুমি কি কৰি আছা এতিয়া, তোমাৰ কামত কি কৰিছা লেবত?
মই লেবত, লেবত। এইবিলাকে তোমাৰ লিভাৰ, লিভাৰ ফাংচন কিডনী ফাংচন প্ৰফাইল হয় হয়।
গাহৰি ফাৰ্ম খুলিছা নি?